হেল্ল'! নমস্কাৰ। হয়, হয়, হয়, আপোনাৰ আপুনি এনে আপোনাৰ সময় আছে যদি মোৰ লগত এনে অলপমান কথা পাতিব পাৰিবনে?
হয়, হয়, নিশ্চয়, নিশ্চয়, নিশ্চয়। ক'ব পাৰে।
হয়, হয়। আপোন- আপোনাৰ লগত এনে আলোচনা কৰিব বিচাৰিছিলোঁ যে আমাৰ অসমীয়া অসমৰ মানে সাজ পোচাকৰ বা এনে সেই সাজ পোছাক ক'ত তৈয়াৰী কৰা হয়, তাৰ বিষ য়ে অলপমান জানিব বিচাৰিছিলোঁ বা ময়ো আপোনাক যিখিনি জানো ক'ম বাৰু হয়, ক'বচোন।
হয়, নিশ্চয় হয়, নিশ্চয়।
হয়।
অ', এতিয়া আপোনাৰ কথাটো হ'ল আপোনাৰ অসমীয়া সমাজত মানে যিখিনি আপোনাৰ সাজ পোচাক সেইখিনি কথাৰ ওপৰত ক'ব দিছে আপুনি?
হয়, হয়, হয়। তাৰ বিষয়ে এনেই অলপমান আপোনাৰ পৰা জানিব বিচাৰোঁ।
হয় নিশ্চয়। আমাৰ অসমীয়া সমাজত অ' আমাৰ অসমীয়া সমাজত আ, প্ৰধানকৈ আমি সাজ পো সাজ, সাজ পোচাক বুলি ক'ব গ'লে দুটা ভাগত মই আপোনাক ভাগ কৰি আপোনাক বুজাম, মই যিমানখিনি মোৰ ফালৰপৰা মই জানো। গতিকে এটা হ'ল আপোনাৰ মহিলা আৰু এটা হল পুৰুষ। গতিকে এ, দুটা বস্তুত মই আপোনাক বুজাই ক'ম। এ, মহিলাসকলে সাধাৰণতে আমাৰ অসমীয়া সমাজত অ' যিখিনি মহিলাই বিয়া হৈ যায়
হয় হয়।
ত' বিয়া হৈ যোৱাখিনি আপোনাৰ লগতে আমাৰ গাঁৱলীয়া অঞ্চলত আপোনাৰ মেখেলা চাদৰ পিন্ধা হয়। সাধাৰণতে আমি প্ৰায়সংখ্যক সেইখিনি আমি দেখি আহিছো আগৰপৰা বা এতিয়াও আমি দেখিছোঁ। মেখেলা চাদৰ সাধাৰণতে পৰিধান কৰা হয় তাৰ উপৰিও আজিকালি কিছুমান কিমান কাপোৰ পৰিধান কৰে তথাপি কিন্তু আপোনাৰ অ' মেখেলা চাদৰটো প্ৰধান্য দিয়া বুলি মই ক'ব খোজো কাৰণ সেইটো আপোনাৰ আগৰপৰা চলি আহিছে আৰু এতিয়াও বৰ্তমানৰ চলে।
হয় হয়। হয় হয়।
তাৰপৰা আপোনাৰ পুৰুষসকলে ক'ব গলে আমাৰ যিটো সাজপাৰ অসমীয়াৰ, ত' সাজপাৰ বুলি ক'লে নৰ্মেলি আপোনাৰ অ' ঘৰত থাকিলেতো গামোচা পিন্ধে। গামোচাখন আমি গামোচা বুলি কওঁ, ডাঙৰ গামোচা পিন্ধে তাৰপৰা চাৰ্ট, গেঞ্জী আকৌ আপোনাৰ, আপোনাৰ মানে কি হয় আমাৰ অসমীয়া সমাজত কিছুমান আ, জাগা বা হেৰি হিচাপে আপোনাৰ দেজ বোৰ বেলেগ বেলেগকে পিন্ধা হয়, যেনেকুৱা ধৰক আপোনাৰ মন্দিৰত গ'লে আমি অলপ বেলেগ ধৰণে কাপোৰ পিন্ধি যাওঁ বা বিয়া খাব গ'লে বেলেগ ধৰণেৰে কাপোৰ পিন্ধি যাওঁ বা আৰু এনে নৰ্মেলি আলহী খাব গলে বেলেগ ধৰণে কাপোৰ পিন্ধি যায়। ত' ঠিক তেনেকুৱা আমি সাজ পোচাকবোৰ সময় ভেদে কালপাত্ৰ ভেদে আমি বেলেগ বেলেগকে আপোনাৰ ব্যৱহাৰ কৰো বা ব্যৱহাৰ কৰা দেখা যায়। এনেকে ধৰক আপোনাৰ আ, ক'ব খোজো যে আমি যেতিয়া মন্দিৰত যাওঁ মন্দিৰত গ'লে আমি পুৰুষসকলে সাধাৰণতে আমি ধুতি বা তাৰ যিটো ওপৰত আমি পিন্ধো চুৰিয়া বুলি কয় বা তেনেকে পিন্ধি যোৱা দেখা যায়।
হয়।
বা যিখিনি আপোনাৰ মহিলা তেখেতলোক আপোনাৰ মেখেলা চাদৰ, বগা মেখেলা সাদৰ পিন্ধি যোৱা দেখা দো যায়, মন্দিৰত গ'লে সাধাৰণতে তেনেকে আমি দেখা পাও, তাৰপৰি আপোনাৰ বিয়া খাব গ'লে আপোনাৰ বিয়া খাব গ'লেও মহিলাসকলে মেখেলা চাদৰ পিন্ধি যায় কিন্তু সেইখিনি সময় আপোনাৰ তাত মন্দিৰত যোৱা আৰু বিয়া খাব যোৱা টটেলি অলপ ডিফেণ্ট হয় কাৰণ কিয় বিয়াত অলপমান আপোনাৰ যিহেতু এইটো অলপ ফেষ্টিভেল হিচাপে বা উৎসৱ হিচাপে আমি সেই কৰোঁ, গতিকে তাত আপোনাৰ অলপ ধৰক অ' কালাৰ ফুল বা অলপ এনেকুৱা আ, পিন্ধা হয়, প্ৰধান কলা হয়, আৰু আপোনাৰ পুৰুষসকলে আপোনাৰ লং পেণ্ট বা টি চাৰ্ট বা এনেকুৱা চাৰ্ট এনে পিন্ধা হয়। বিশেষ বিশষকৈ আমাৰ অসমীয়া সমাজত সাজ পোছাক বুলিব গ'লে আমি প্ৰথম প্ৰাধাণ্য দিওঁ আমাৰ যিখন অসমীয়া মানুহৰ স্বাভিমান বুলি কয় গামোচা। যিখন আমি গামোচা সেইখন গামচা হয় আপোনাৰ আ আমি সৰুৱে ডাঙৰক সন্মান কৰো বা জেস্থজনক আমি সন্মান কৰো, বা কিবা এটা বিয়াই সবাহে আমি এইটো আমি ৰেষ্ট পেক্ট বুলি কওঁ, ৰেচপেক্টেড বুলি সেই গামোচাখনে আমি ৰেচপেক্টেড বুলি ভাবো আৰু ৰন আমি সেইখনৰে আমি সন্মান কৰো।
হয় মানে এইটো হয় নেকি?
কি ক'লে?
মানে এই গামোচাখন মানে এনে সন্মান হিচাপতো পিন্ধোৱা হয় আৰু সেইটো কথা। কি কৈছে আপুনি?
একদম একদম একদম এইখন আমাৰ স্বভিমান। মানে য'ত আমাৰ বহুত স্মৃতি বহুত কিবা জড়িত হৈ থাকে সেইখনত। আমি সেইখন আমি সেইখন গামোচ আমি সদায় ভাল কামত ব্যৱহাৰ কৰো। সেইটোও আমি বেয়া কামত ব্যয়ৱহাৰ নকৰো।
হয় ঠিক কথা কৈছে। বাৰু হয়। এনে এতিয়া আমি যে অ' আমাৰ পাট মুগা সেইবিলাক কাপোৰ আমি এনে তাত কোন মানে কেনেকুৱা তাঁতত লগাব পাৰি? যেনেকুৱা আমাৰ মেচিন তাত আছে, আমাৰ ঘৰত মানে থ কি বুলি কয় এইটো থ ঘৰৰ মানে যিটো মানে মাত মাটিৰ তাঁতো বুলি কয়, মাটিৰ তাঁত তে বুলি কৈ দিয়ক। অ' সেই মাটিত তাত আছে। আৰু এনে মেচিন শাল আছে। মেচিন তাত এই মেচিন তাতত বোৱা হয় নে? এনে মাটিৰ তাতত বোৱা হয় এই পাট মুগা কাপোৰ বিলাক?
হয়, হয় নিশ্চয় অ' মই আপোনাক মোৰ ফালৰ পৰা মই
হয়। আপুনি ইয়াৰ পৰা কৈ দিয়ক যে সূতা আমি এই পাট মুগাৰ সূতা যে সেই সূতাটো ক'ৰ পৰা তৈয়াৰী, তাৰ বিষয়ে অলপমান কৈ দিবচোন?
হয়, নিশ্চয়, মই যিমান খিনি জানো বা যিমান খিনি মই বক্তিগত ভাৱে গ'ম পাওঁ, ঠিক আছে মই আপোনাক ক'ব চেষ্টা কৰিছো। কথাটো হ'ল প্ৰথমতে আমি যিটো পাট মুগা বুলি কওঁ বা পাট মুগা কাপোৰ বুলি কওঁ সাধাৰতে মই যিমান খিনি জানো, মানে আপোনাৰ এটা বা এৰি কিবা এনেকা মুগা বুলি এটা বস্তুটো আছে।
এৰি এৰি পলু এৰি পলু।
হয়, হয় এৰি পলু বুলি কয়, আপুনি ঠিকেই কৈছে। সেই এৰি পলুটোৰ পৰা আপোনাৰ কিবা এনেকে ওলাই। ওলালে সেই বস্তুতটো মানে কি হয় আপোনাৰ আহ ষ্টৰ কৰে। মানে এটা জেগাত থৈ দিয়ে, থৈ দি পেলাই সেইটো আপোনাৰ কিছুমান পদ্ধতি আছে, ইমান খিনি মই গ'ম নাপাওঁ তথাপি মই যিমান খিনি গ'ম পাওঁ আপোনাক ক'ব চেষ্টা চেষ্টা কৰিছো, সেইখিনি বস্তুতে আপোনাৰ এ তাৰ পৰা সুতাবিলাক বনোৱা হয় প্ৰথম কথা। সেই সুতাবিলাক বনাই পেলাই তো মেচিনত যিখিনি তাৰ প্ৰচেছিং যিখি কৰিবলগীয়া কাম সেইখিনি কৰি পেলাই সেই সূতাৰে আমি পাট-মুগা তৈয়াৰ কৰা বুলি আমি জানিছো বা শুনিছো। কিন্তু ইমান ভালকে দেখা পোৱা নাই। কিন্তু আপোনাৰ অসমৰ পাট-মুগা বুলি ক'লে শুৱালকুছি বুলি বিখ্যাত। শুৱালকুছি জাগা এটা আছে আপুনি গ'ম পাই চাগে অৱগত চাগে। ত' শুৱালকুছিত- অ', শুৱালকুছিত আপোনাৰ পাট-মুগাৰ কাৰণে বিখ্যাত গতিকে তাত গলে হয়তো বিতং ভাৱে আমি গম পাম বা আপুনিও গম পাব যদি আপুনি যোৱা নাই বা কেতিয়াবা গ'লে।
হয় হয় যাই পোৱা নাই বাৰু যাই পোৱা নাই নেকি?
হয় নিশ্চয় নিশ্চয় হয় ময়ো গৈ পোৱা নাই কিন্তু তথাপি এ শুনিছো বা আমি কিতাপত পাইছো কিন্তু মাত পাট-মুগা বুলি কলে আমি এ এটা কথাই আহ মনলৈ আহে যে শুৱালকুছি। ত' তাত যথেষ্ট পৰিমাৰ যথেষ্ট হয় যথেষ্ট কৱালিটিৰ তাত মাল পোৱা যায় আৰু উপযুক্ত ত পাই বুলি ভাবো আৰু।
হয় হয় পিয়'ৰ পাট মুূগাও পোৱা যায় তাৰমানে তাতে সাত
পিয়ৰ' একদম একদম হয় হয়। মানে আপোনাৰ যিমান খিনি আমাৰ অসমত চাপ্লাই হয় বা বিক্ৰী হয় ত' সেই পৰাই আহা বুলি আমি গম পাও বা ভাবো আৰু। পৰা বস্তু বিলাক প্ৰডাকচন হয় তাৰ পৰা আহে আহি খিনি বিক্ৰী হয় আমি আমি যিহেতু আমাৰ যাবৰ কাৰণে সময় নিমিলে বা টাইম নিমিলে সেইটো কাৰণে আমি তেনেকুৱা বাকী আপোনাক এটা কথা সুধিছো আপুনিটো ছোৱালী হয় বা ফিমেল হয়। আপুনি পাট পাট পাট মুগাৰ কাপোৰতটো আপুনি পিন্ধিছে। অ', আপুনি কিমান ভাল পায়?
হয় মানে ভাল পাওঁ মানে এতিয়া মুগা বুলি ক'লে মুগা অলপমান মানে কি অলপ ডাত হয় কাপোৰযোৰা মানে কি হয় খহতা হয় বুলি আমি জানো মানে সেই সূতাৰ পৰা হয় বতা সূতাটো মানে ষ্ট্ৰং হয় আৰু মানে চিঙ চিঙ সহজত চিঙিব নোৱাৰে। তেনেকুৱা সূতা মূগা
হয় কাৰ হয় কাৰণ আপোনাক এই কাৰণে সুধিছো কাৰণ আপুনি ছোৱালী। কাৰণ আপোনালোকৰ এইটো বস্তু যিহেতু ব্যৱহাৰ হৈ থাকে কাৰোবাৰ ধৰক বিয়া খাব গলে আপোনালোকে এ মুগাৰ জোৰ বা পাটৰৰ কাপৰ জোৰ পিন্ধে। ত' বিশেষকে আমাতকৈ আমি ল'ৰা সকলতকৈ আপোনালোকে তাৰ ওপৰত অ', বেছি অভিজ্ঞ বুলি ভাবো সেইটো কাৰণে আপোনাক সুধিছো।
হয় হয় কম বাৰু এনেকুৱা এতিয়া পাট মুগা পাট মুগ পাট আৰু মুগা মানে এই দুটা মানে বেলেগ বেলেগ এনেকুৱাত তাতে আমি পাট মুগা বুলি কওঁ হয়নে।
হয় হয়।
হয় পাত বুলি ক'লে পাত পাট মু পাট কাপোৰযোৰ মানে লেহুকা মানে গাত লাগি গাত পিন্ধিছে যদিও তুমি বা আপুনি মানে কি বহুত মানে কম্ফৰটেবুল পাব আৰু মানে বহুত আৰামদায়ক কাপোৰ এতিয়া মুগা কাপোৰযোৰ হ'ল মানেকি দাঠ অ', মানে এতিয়া খহতা সেনেকুৱা সুত তাৰ কাৰণে ম এইটো মানে ছিঙি নাযায় প সেনেকুৱা সূতা। এতিয়া খহতা পিন্ধোতে মানে অলপ শব্দ হব সেনেকুৱা।
শব্দ হব হয় এনে আমি ধৰক অ', হয় হয়। আমিও ল'ৰা সলেও আমি গম পাও যে কিছুমান কাপোৰ পিন্ধিলে অলপ মান শব্দ শুনা যেন পাওঁ গতিকে সেই বস্তুটো আমি ডাইৰেক্ট গম নাপাব যে এইটো পাটৰ নে মুগাৰ কিন্তু এটা বস্তু গম পাও যে পাতৰ বা মুগাৰ কিবা এটা হব আমি সেনেকে কৰো আৰু ধাৰণা কৰো আমি লৰা সকলে ত সেইটোৰ বাবে আপোনাক কলো।
আপুনি যে ক'লে অলপমান আমিও গম পাইছো যে এনেকুৱা পিন্ধিলে শব্দ হয় বুলি। সেই কাপোৰযোৰ হ'ল আহ মুগাৰ। মুগাৰ কাপোৰৰ অলপমান ৰংটো বেলেগ ৰংটো মুগা কালাৰে হ'ল। তাৰ পাছত পাটৰ কাপোৰ কাপোৰ বিলাক হ'ল অলপ মানে ক পাটৰ কাপোৰত বেলেগ বেলেগ সুতাই দি মানে কি কৰে বোৱা হয় এতিয়া মুগা বুলি ক'লে তাতে মুগা কালাৰ অকল মুগা কালাৰেদি বোৱা হয়, হয়, হয়নে? হয়, এনে আপোনালোকৰ পিন্ধে চাগে? মুগা আহ, হয়। মুগা মুগাৰ কাপোৰৰ মানে আপোনালোকৰ ল'ৰা বা কিছুমান ল'ৰাক মই বা বিহুত পিন্ধা দেখা পাও যে মুগাৰ
হয় হয় হয় নিশ্চয় নিশ্চয় নিশ্চয় হয় হয়শ্চ এছতাই এইটো আপোনাৰ কেতিয়া পৰিধান কৰা হয় যেতিয়া আমি লৰা কলে বিহু গাব যাওঁ বা বিহু নাচিব যাওঁ তেতিয়া সাধাৰণতে আপোনাৰ এই মুগাৰ আপুনি যিটো কথা ক'লে অলপ আগতে মুগাৰ চলা, খলি খুললে সেইটো পিন্ধে আপোনাৰ বিহু নাচিব গলে সেইটো পৰিধান কৰা হয় দেখা যায়। কিন্তু এনে আপোনাৰ নৰ্মেলি ঘৰত থাকিলে বা কৰ'বাত এ যাব অ, বাৰ ক'ৰবাত গ'লে সেনেকে ব্যৱহাৰ কৰা নাযায় সেইটোও অনেল এতিয়া বিহু হওক বাাক ফাংচন হওক তেতিয়া আপোনাৰ সেইটো ব্যৱহাৰ কৰা দেখা যায়। কিন্তু মই আজিলৈকে পিন্ধি পোৱা নাই দিয়ক এইটো আপোনাক কৈ দিও।
হয়, এতিয়া আপুনি এনেই গম পালেনে মুগা কালাৰৰ কাপোৰখিনি মানে মুগা মুগাৰে ব-বোৱা যায় বা পাট কাপোৰৰ খিনি মানে অলপ, কাপোৰতটো লেহুকা হব আৰু লাৰি ভাল লাগিব সেনেকুৱা।
হয় হয় হয় নিশ্চয় আপোনাৰ ফালৰ পৰা মই একদম গম পালো মই আগতে গম পোৱা নাছিলো কিন্তু আপুনি যেতিয়া ক'লে কথাখিনি ক্ললি মই এতিয়া নিশ্চিত ভাৱে আপোনাৰ পৰা বুজিব
হয় হয় ধন্যবাদ বাৰু আপোনাৰ লগত কথা পাতি ভাল লাগিল। ধন্যবাদ।
ঠিক আছে ঠিক আছে মোৰো ভাল লাগিল ধন্যবাদ। ঠিক আছে।